অ অ ভাত খালেি অ মইো এয়া খাই ললো হেৰি উম এফালে গৈছিলো আহি লৈ ধুমা ধুম বনালোহি মা মাছ অকমান আনি পেলাই হম হেল্ল'। অ এই মূলা দি পেল মাছ হয় মাছ বনাই ললো আৰু এখনে কৈ পেলাই তেনেকে দি থাকো মূলা মলাম হেল্ল'
ল আছ
আহ তুমাৰ নেখাও যান
অ
মুনা মূলা আৰু আলু দি পিনে খাই ভাল লাগে জিৰা এনেকে পিচি দিব লাগে
নহা এতিয়া তম উল উল দিম হছে
মল দেখোন খাই আচোন বহুত দিনৰ পৰা অমোলা অ মোলা মই দুসপ্তাহ তিনি সপ্তাহ মান আগৰ পৰা খাই আছো দুখন
অ এতিয়া মূল দিন হয় জানো
অহ' মুৰঙা মূলা আ ওলাইছে, বগা মূলাটো ওলাইছে। উম ন
অ কি কি ওলাইছে নো বজাৰ আমি এতিয়া আমাৰ শাক চবজি নেি খাই যে একো আনিবই নিদো মানে
অহ' মূলা আকৌ, সেইদিনাখন মই মটৰ মাহো আনিছিলো কেঁচা মটৰ।
লজ
অ বাকল থাককা তাৰপিছত আকৌ অ বন্ধাকবিো ওলাই আছে ফুলকবি ম নাই বাৰু
উ
এনেই বেলেগ, বেলেগটো চবে ওলাই আছে দেখোন। ভেন্দি আকৌ হম খাব নোৱাৰি যে চব অ
উম ভেন্দি তাৰপিছত দা এইলাক ৰাতিলাও কোমোম খাব ম কোম দালি বেলেগকহে দি দিছো নয়ানিল
এ মোৰ কোমৰা জালি আনি খাওটাই নাই এনেই এনেই পৰি আছে। সেয়া কিন্তু মানে সেই মূলা মূলা চূলা খিনি খাই ভিনন্দৰ খায় বনালে, সেইটো কাৰণে মানে মই মূলাটো খাওঁ আৰু আনো। হোৱা নাই কাহ-চাহ হ'ব বুলি। এই ভোলছোলটোল খোবা খাব মন নোযাই হ'ল দেখোন।
খাবই মন নাযায় পটল ভেন্দি জি জিকা তাৰপিছতে আকৌ এই তৰৈ।
অ।
খাব মন নাজাই আনিবই সেইটো কাৰণে নিদো খালি বিলাহী কি কেইটা বাঢ়িয়া জলকীয়া কেইটা বাঢ়িয়ে মানে। শাক চবজি আনিবই নিদিওঁ।
বিলাহীটো বাৰু প্ৰয়োজন হৈয়ে থাকে। অ তিতাকেৰেলা এতিয়া আমাৰ এই চা
হয়। সেইদিনাখন কেইটা খালে। তিতাকেৰেলা কিটা।
অ', তিতাকেৰেলা কেইটা ভাল। লাগা যে হেইটো ভাল মই অ', সেইয়াই তিতাকেৰেলা ভাজিলে।
অ।
উম, ভা ভাজি দিলে ইহঁতে ভাল পায় মইহে ভাল নাপাওঁ সেইডাল বস্তু। মই বেয়া পাওঁ। তিতাকেৰেলা, সিহঁতে আকৌ ভাল পায় আলু-চালু নিদিয়াকে ভাজি দিব দিয়ে মই আকৌ কেনেকে খাই জানো আলু নিদিয়াকে, ইমান তিতা লাগে।
অ', তাই আলু দিব নালাগে সেনেকে ভাজিলেহে ভাল পায়।
অ, কি ভাল লাগে আলু, আলু এটা নিদিলে।
অ', নাজানো মানে আলু নেখাই যে হেইটুকাৰণেই গোটেইখোপা তিতা, তি
অ', তিতা-তিতা লাগে সেইগাল, আলু এটা নিদিলে।
উম-হ মই আলু খিনি বাচি খাওঁ। সিহঁতে তিতাকেৰেলা খাই বাচি। পিয়াজ আ। হুম
অ', উঠনি তাই একোয়ে নাখালে নহয়। পোৱালিজনিয়ে।
অ একোৱে নাখালে মই অ', অ', অ', মই আকৌ লাও কেইটামান আছিলে হেৰিলৈকে দি বনাইছো লাও মানে আছিলে দুটামান বনোৱা। এ পূজাই খাব বুলি
মই সেই তাৰ পৰা আহি আহ চাহ অকণ বনাই লাউ ভাজি আছোঁ।
অ', একো নাছিলে পিঠা-চিঠা বনোৱা, মই বোলো আকৌ সিহঁত নোজানো নহয় আহিব বুলি।
মই সে সে চাফা-তাফা কৰি আছো ফ্ৰিজ চিজ বস্তু উলিয়াই এটা এটাকে ধুই আছোঁ ফ্ৰিজৰ। ধুই ধুই ধুই সেই গা ধুব গলো সিহঁতকেইটা আহিলে। আধা কাম বিলাক হ'ল নে এতিয়া কি।
সেই তিতা কেৰেলা কিটা ঘৰত সেইদিনাখন
উম, উ, উম।
খাবণে চিগগিনহি
উম উ অ শুনি আছো শুনিছা হেল্ল' অ শুনি আছো দে
অ সেই ঘৰ চাবলৈ কাৰণে মানে আনি থৈ দিয়া গৈছিলে যে তাৰপিছতে সেয়া ঘৰ
অ ভালে তেতিয়া গেলে ধুনীয়া ডাঙৰ ডাঙৰ হৈছে বোৱা অোৱা নাই অ ভালে হৈ আছে উম ন তিতাকেলা গুটি ময় ৰুই লৈছিলো নহয় সজাৰ পৰা আনি মোৰ নহল নাই নহ'ল
আমাৰ আকৌ সেয়া হেই গুটি গুটি নহয় নহয় ঘৰত খাবলৈ আনিছিলে তিতাকেৰেলা মানে পকা কেইটাহতক পক কেইটা হলেত গুলি খিনি ওলাইছে যে মই পেলাই দিয়া নাই আম ৰ'দত অকনমান দি পেলাই শেষ সিচ চিৰিছিলো নকে হ'ল পুলিিকেইটা
অ মই আকৌ ইমান হেৰি কৰি নাথাকো যে কৰবাত দলিয়াই দিওঁ আৰু গুটি আহ কিনি লৈ আহিছো ছিলো কিনি আনি পেলাই পচালো নহল দে সোনকে জানো ভাল গোটেই আনিছিলো আকৌ ভাতকেৰেলাও এতিয়া আনিব বিচাৰিছো ভাত কেেৰেলা বোলে গুটি নাথাকে আলুহে থাকে
আমাৰ ঘৰতে হ'ব এটা উঘলি উঘলিহে পেলাই আছে
ভাৰতেেলা
আহ
ভাল জানো সচটো
অ ভাল ডাঙৰ ডাঙৰ হয় আমাৰ এতিয়া দেতা একেবাৰে হ উঘলি উঘলি পেলাই হৈছিলে নহয় পুলি সো পৰা ঠেৰ ঠেৰকে উ তাৰ পিছত দেেতাই আহি গাল উঘলি উঘলি পেলাই কাটি কাটি পেলাই জংঘল বুলিয়োবে
অ বহুত জংঘল হয় কিন্তু ভাত
বহুত জংঘল হয়ে সজটোও ভাল আকৌ অ আলু আলু এয়াৰ পৰাই লৈ যাব কৰিব এইয়া আকৌ কৰ'ৰ পৰা আনিছিলে সিজনে এইয়া ঢিঙ যে মাহী যে
আহ
মাহীয়ে দি পঠিয়াইছিলে অ বৰ ধুনীয়া সজো বোলে মাহীয়ে ক ঘৰত কেইটা ৰুই দিবিগৈ আলুটো
আহ
তে সেয়া তাৰপৰা আনিছিলে িঙ পৰা
লটো যদি এবাৰ ৰুই দিয়া যায় সি নমৰে আৰু সেইটো
নময়া হৈ হৈ থাকিব তাৰ পৰাই আকৌ বছৰে বছৰে হৈ থাকে আপোনালোকৰ বাৰীখনন ডাঙৰ নহয় জংঘল হলেও ইমান কথা নাই ৰুই দিব পাৰে।
অ ৰুই দিব মই সেই আলু বলু কিনি আনিব লাগিব ৰ ক'ব পাৰ বুলি পেলাই ভাবি আছো তাৰপিছত তিয়হ এজোপা তিয়হ কেইটামান গুটি ৰুইছিলো তিয়হ এজোপা লাগি যেনিবা খুব বেছি নহয় দুটা অ দুটা এটা এনেকে লাগি আছে অ অ ঘৰত সেনেকে খাই হব পাৰে এই আকৌ সদায় তিয়হ খাই যে এটা এটা সদায় খায় এতিহতাই হাটি পেলা সাটি পেলা হলে সেইটো কাৰণে মানে কিয়মজোপা হেৰুয়ে লৈছো। ভালে এটাৰ জেগাত কিন্তু সেয়া পোক খৰাই চৰাই নিদিয় অ হেয়াই
উম
কিন্তু পোক খোপা উৰি ফুৰে যে গোটেই একেবাৰে গছডালত
োক একো কৰিব মন নেযায় ইমান পোক লাগে কিয় এতিিয়য়া
বস্তু বিলাকত যে উম স্প্ৰে কৰি দ দ লাগিব স্প্ৰে স্প্ৰে কৰা কোৱাই নাই যে আমি
নবাত কোনে লাগি থাকিব এতিয়া আগতে মই তেনেকে লাগি থাকো এই মায়ে বেমাৰ নহওঁতে যে মই বাৰকত তে সোমাই থাকো এ এ বাৰী খটখটীয়া হৈ থাকে এতিয়া মানে মায়ে বেমাৰ হোৱা প ভাতে চাতে লাগিব লগা হ'ল যে
অ বাৰীত কৰিব লাগি নেকি এতিয়া মই আকৌ বাৰীত এনেকে লাগি থাকিব টান পাওঁ ইই নোৱাৰো মই লাগি থাকিব ক'ৰবাত গাৰে ঘৰ ইমান আৰু এতিয়া ব পিছফালে মই ইমান মহ হৈছে ছে নহয় বা সেই মহ বিলাক ওলাইছে দেই বুজা অকমান ভালকে থাকিবি
অ এশ ম সোপাহ ইমান হৈছে নহয় আজি মই গৈছো যে মই ভ অ আজি গৈছো যে ভয় ভয় াকে গৈছো মানে
অ মানে চৰা বাহীটো ওলাইছে অ চাহ বাহীতো ওলাইছে আকৌ চব সি ছোৱালীজনী যে মই অ মৰিগাঁত হেৰি কৰিছিলে ঢুকালে ন ছোৱালীজনী এ ডেংগু অ সেয়া মহৰ পৰা মানে আকত বাচি থাকিব লগা হৈ আছে আমাৰ পিছ ইফালে মানে গছ সোপা ডাঙৰ হৈছে যে এনেকুৱা মহে খাই নহয় পিছফালে গলে বিচাৰ এক নিচিনা লাগি যায় গোেই তে কাৰ
উ উম উম জাক পাতি আহে পিছফালে মই কেতিয়াবা পাণ অকণ আনিম গ'লো মানে জাক পাতি আহে একে য'তে য'তে কোনোখিনি সময় কামোোৱে মানে গমেই পোৱা নাযায় কামুই থাকিলেও ম নে পিছত দেখা যায়ুল মোহাই দিলে মান
উম ইয়াকেইতিয়া ঔষধ ঔষধ আজি খোৱালি নে
আজি লিভা লিভা স খোৱালো ন ঔষধো নাখায় নহয় মুখে নেমেে প ি এনেকে মনে মনে মুখত সোমোৱাই দৃশত থু থু কৰি পেলাই দিয়ে
অ অ কেনেকুৱা পাই বা টেষ্ট টো তিতাই হেনে মিঠা
জান হৈতিিয়য়া
আমাৰ মুখত লৈ চাবিচোন কেনেকুৱা
ন ল নে খাই
উম উম উ
ঔষধখিনি খুৱাই চাওঁ কি হয় আ
অ' খুৱাইছা খুৱাইছা অসুট খিনি খুৱাইছা মানে অসুট খিনি লগতে খালে লগতে ভাল নহ নহব দেই দুদিনমান সময় লাগিব তেতিয়াহে মানে ভাল হৈ উঠে উ ইহঁতে শুলে নাই মা ভাত
নাই তুমি হা পঢ়ি আছে ভাত বাহিৰতো আহিছো ভাতেই খাবলৈ যোৱা নাই তাই পঢ়ি আছে এ একেবাৰে মানে মন বহিলে মানে উঠিব মন নকয় আৰু পৰীক্ষা হৈ আছে যে এনে এনেকে নপঢ়ে এ এতিয়া পৰীক্ষা হৈ আছে কাৰণে পঢ়িছে আৰু
অ' মাহতে ভাত খালে
চবে খালে খুলে মই আকৌ এই পঢ়ি আছে এতিয়া শুব নোৱাৰো নহয়
অ' অ' অ'
হ'ব দিয়ক মই পিছত
হ'ব দে নহ'লে অ' অ' হ'ব দে উম